হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' শুনিছা অ শুনিছা?
হেল্ল' অ অ। এতিয়া শুনিছো অ।
মাততো আহি আছে নে? অ কি কৰি আছা?
অ আহিছে এতিয়া। মই এনে আছিলো এতিয়া। তুমি?
মই এনেই আছো বিচনাতে মানে শুবলে লৈছোঁ আৰু। টোপনি যোৱা নাই মোবাইল চাই আছিলো।
অ অ। মই বিচনাত পৰাই নাই পৰিম হে। উম উম হ'ল হ'ল। তোমালোকৰ হ'ল?
উম আমাৰো হৈ গ'ল।
অ কি খালা আজি ভাতৰ লগত?
আমি নিৰামিখে। তোমালোকে?
আমাৰো নিৰামিষে, বইল দাইল। ভাজি ভাত। তেনেকে আৰু।
অ আজি দিনত কেনেকুৱা আছিলে বতৰ? আমাৰ আজি ইমান বতাহ, ধুমুহা, বৰষুণ।
অ হয় নেকি? তাত বতৰ বেয়া মানে?
অ এতিয়ালৈ ভাল। মানে অলপ আবেলি টাইমত এটামান বজাৰ পৰা দুপৰীয়া। আবেলিলৈকে ইমান বৰষুণ বৰষুণ দিছে, বতাহ মাৰিছে, বিজুলী মানে তাৰপিছত এতিয়া পিছবেলা সন্ধিয়ালৈ মুকলি-মুকলি মানে কি আৰু এৰিলে বৰষুণ। এতিয়া ৰাতি আকৌ গৰমে লাগিছে চোন
আমাৰ আকৌ, উম, আজি বতৰটো ডাৱৰীয়া কৰি আছিলে দেই, ৰাতিপুৱা পা ডাৱৰীয়া মানে ইমানো নহয় ৰাতিপুৱা ৰ'দ তটো অকমান মিহিকে ওলাইছিলে। তাৰপিছত দুপৰীয়া বা তানে এটা মানৰ পৰা অলপ ডাৱৰীয়া কৰিছিলে। তাৰপিছত, কিন-কিনকে বৰষুণ দিছিলে। সেই তেনেকেই মানে একো তেনেকা ব বতাহ-ধুমুহা নাই অহা, অকল এই কিন- কিনকে বৰষুণ অকমান সময় দিলে আৰু তাৰপিছত নাই, ঠাণ্ডাও নহয়, গৰমো নহয় বেছি, জোখতে আৰু কিন্তু, ঘৰৰ ভিতৰত গৰমেই লাগে শুই থাক।
অ, সেয়াই গৰমে লাগেচোন।
উম।
আজিৰ দিনটো ঘৰতে নে?
উম, মই ঘৰতে, তোমাৰ
মই গৈছিলো দেই কলেজলৈ গৈছিলো, তাৰ পিছত দিনটো একদম ভাগৰুৱা-ভাগৰুৱা নিচিনাকে গুচি গ'ল আজি।
অ-অ, কিবা মানে ঢেৰ কাম-চাম কৰিলা নেকি আজি?
কাম নাই কৰা আৰু ওলাই গলে এনেই কিবা মানে শোৱা খেলি-মেলি, উঠা খেলি-মেলি নিচিনা হৈছে যে।
অ-অ
সেইকাৰণে, গাটো মানে কিবা লাগি যায়গে
অ, শুই দিলে ভাল পাবা আৰু এতিয়া
অ
উম
তোমাৰ ষ্টেটাচ দেখিছিলো, ইমান ভাল লাগিছিল কেকটো।
অ, থেংক ইউ।
ফুটবলৰ, অ ফুটবলৰ ন? কিন্তু
ফুটবলৰ থিমত বনাব দিছিলে, এ বা এজনীয়ে দিছিলে, তাইৰ ভাইটিৰ বাৰ্থডে বোলে ভাই-ভায়েকে ফুটবল খেলে।
অহ, ভাল পাই মানে অ, আজিকালি লৰাবোৰেতো ফুটবল ভালেই পায়।
অ তাকে, মোৰ এই অৰ্ডাৰ বিলাক আকৌ এই ছোৱালীৰ অৰ্ডাৰ আহিলে মই ভালে পাওঁ, মানে নিজৰ মতে বনাই দিব পাৰো। ছোৱালী বিলাকক বনাব সহজে। কিন্তু, ল'ৰাবিলাকৰ অৰ্ডাৰ আহিলে চিন্তাই লাগি যায়, কি দিম? ডিজাইন, আকৌ নিজৰ মতে দি ব দিলে মানে আৰু চিন্তা লাগে আকৌ তাহতৰ পচন্দ হব নে নহ'ব ছোৱালী বিলাকৰ বাৰু ইমান প্ৰব্লেম না।
অ সেয়া হয় লৰাবোৰে আকৌ গাড়ী ভাল ভাল পায় খেলি ভাল পায় কিছুমানে বল ভাল পায় তেনেকুৱা তাহাঁতৰ কিমান বোৰ থাকে নহয়।
আহ দিমান ধেৰ থাকে
এনেই অ থাকে সৰুতে থাকে আৰু
কিন্তু মই ভাবো চিম্পুল কে ভাল লাগে কেক বিলাক মানে ইমান এইবিলাক ডিজাইন বিলাক দি পেলাই এনেও এইখিনি খোৱাও নহয় এইবিলাক ত মই যি যি লগাইছো যে কেকটোত ত ফুটবল এইবিলাক সেইবিলাক খাব নোৱাৰি নহয় এনে চাই অ এনেই ডিজাইন সেয়া খাব নোৱাৰি সেয়া প্ৰিন্টহে হয়
অঁ কিন্তু এনেই এনিভাৰ্চাৰী হওক বা এনেকে ডাঙৰ কিবা বিয়া বাৰু ক্ষেত্ৰত এনেকুৱাবোৰত অলপ ডিজাইন থাকিলে ভালেই লাগে বাৰু কেকবোৰ
অ অ সেইবিলাকতো লাগেই বাৰু ডাঙৰ হয় যে চাইজটো
অ
উম
ছোৱালীবোৰেতো বাৰ্বিকেকে বিচাৰে সৰুখিনিয়ে বেছি ভাগে চাগে ন
অ দল কেক লাগে বাৰ্বি কেক লাগে আকৌ এনকা ছোৱালী এনেকুৱা এইবিলাক ফুল চুল দি থকা তেনেকুৱাই আৰু গুলপীয়া ৰঙত লাগে
অ সেইয়াই তাৰ কালাৰো মানে সিয়ে বাছনি কৰি দিয়ে আৰু নিজৰ মতে বনাব দিলে ভাল পোৱা নে তুমি কিবা এনেকে ফটো দেখাই বা এনেকেই লাগিব বুলি ক'লে মানে বনাই বেছি ভাল পোৱা
মই নিজৰ মতে বনাই বেছি ভাল পাওঁ বাৰু নিজৰ মতে তেতিয়া এ দিব পাৰো যে ডিজাইনবোৰ। কিন্তু আ মানে তাহতি ডিজাইন দিলেও আপত্তি নাই খালি অলপ মই নিজে মানে বনাব পৰা হলে ভাল হয় আৰু অ মানে
কিন্তু অলপ অ ন সচাকে বহুত টান আকৌ বস্তু বস্তুটো এনেই বেলেগে কৰি থাকিলে সহজ নিচিনা লাগে মই মানে লগৰ এ এজনী ও বনাই তাইক মানে মই দেখিছো ইমান সহজ নিচিনা লাগে কৰি থকা দেখিলে নিজে আকৌ কৰিবলৈ গলে নোৱাৰি
অ' নিজে কৰিবলৈ টান আছে। মানে এনে যদি অ' চিম্পুল ডিজাইন হয়, তেতিয়া মানে কষ্ট নহয়। কিন্তু এইবিলাক ঢেৰ কিবা-কিবি ডিজাইন দি দিলে, তেতিয়া অকমান কষ্ট হয় আৰু। বনাওঁতে - মেলোতে। আৰু
অ'।
যিবিলাক বহুত এইবিলাক ৰং-বিৰংগৰ থাকে, সেইবিলাক বেছি দিগদাৰ, মানে ঢেৰ প- মানে ইউজ হয় এইবিলাক। পাইপিং বেগ বুলি কয় যে, পাইপিং বেগ ঢেৰ লাগে আ আক' ৰং মিহলাব লাগে। সেই ব তি-চাতিও ঢেৰ লেতেৰা হয়। সেইবিলাক পিছত নিজে ধুব লাগে ন'। অ'। তাকে।
আৰু বৰ চিন্তা কৰি - কৰি বনাবলগীয়া হয়, নিজৰ মতে দি দিলে চাগে, ন'?
উম। নিজৰ মতে দিলে মই ডিজাইন এটা ভাবি লওঁ, আকৌ দেখায়ো লওঁ বাৰু, এনে কুৱাকে দিলে হ'বনে বুলি।
আজিকালিতো সকলো ক্ষে ততে কেক কাটেয়ে। বাৰ্থডে বুলিয়ে নহয়- আগতেতো বাৰ্থডেত কাটে। আজিকালিতো বিভিন্ন ধৰণৰ। আজিকালি ইউটিউবৰ চেনেল হওঁক, ইনষ্টাগ্ৰাম হওঁক তাহাঁতৰ ফলোৱাৰ্চো টেন কে হ'লে, টুৱেন্টি কে হ'লে প্ৰায় কেক কাটেচোন, প্ৰতিটো অকেজনতে।
অ' চবতে কাটে আজিকালি। অ' কিবা গানৰ অ' কিবা মোৰ মাজতে এবাৰ আহিছিলে। অ' কিবা গানৰ কিবা অপেনিং মানে কি ৰিলিজ দিছিলে নেকি? সেই তেতিয়া অ' তেতিয়া দিছিলে। মই দি- মই ফাৰ্ষ্টে মই সোধা নাই আৰু দেই, কিহৰ কেক। তাৰছত কওঁতে ভাবিছোঁ বাহ এইবিলাকতো লাগে আজিকালি কেক বোলো।
অ' আগতেতো বিয়াবোৰতো এনে কেক আজিকালি কৰ্ট মেৰিজ হৈ যোৱাৰ পিছতো কেক কাটে।
অ' কাটে - কাটে। কৰ্ট মেৰিজটোতো আগতেই কৰে, প্ৰায় ভাগে বিয়া।
অ' কৰ্ট মেৰিজ কৰাৰ পাছতো কেক কাটে। লগে-লগে কেক কাটে।
অ' তেতিয়া কৰ'বাত ৰেষ্টুৰেণ্ট বা তেনেকে ক'ৰবাত গৈ পেলাই কেক-চেক কাটে, ঘৰৰ মানুহখিনিৰ লগত। চেলিব্ৰেট কৰে
মই সৰুতে কেক খাই ইমান ভাল পাইছিলো এতিয়া খাবই মন নাযায়
উম মোৰ মোৰতো বনাই বনাই মানে আমনিয়ে লাগি গল এতিয়া আমনি মানে কি বনাই ভাল পাও কিন্তু নিজে খাবলৈ নিবিচৰা হলো
অ আগতে ভাল লাগিছিল ন খায়
উম মানে মই খাই ভালেই পাওঁ কিন্তু সেইবুলি মানে এপিছে হৈ যাব নিচিনা মানে ইমান মানে এ নিজে বনাই থাকো ন মানে মোৰ আমনি লাগি গল আও কে
দেখি দেখি আমনি লগা নিচিনা হল মানে তোমাৰ
উম নিজে বনাই থাকিলে মন নাযায় ইমান খাবলে
বেণ্টৰ কেকবোৰ যে ইমান মৰম লাগে
অহ সৰু চাইজৰ যে
অ সেইটো কষ্ট হয় নেকি বাৰু বেছি বনাবলে ডাঙৰটোতকে
নাই নাই ডাঙৰটোতহে কষ্ট হয় সৰুটো ইমান নহয় সৰুটো পতককে হয় বনাই আৰু তাতে বেণ্ডটো কি কয় মানে চাইডত ডিজাইন দিয়াকেও জেগা নাথাকে ন ওপৰতে দিব লাগে যে তো কাৰণে ওপৰতে মানে যদি মানে এইবিলাক কিবা কিবি মানুহ চানুহ আকা এইবিলাক থাকে তেতিয়া অকমান কষ্ট হয় আৰু
অ আজিকালি ইমৌজিবোৰ আঁকিব দিয়ে নহয় আকৌ
অ দিয়ে মোক আকৌ মাজতে কি দিছিলে জানানে ভূত ভূত বনাব দিছিলে নহয় বেন্ডৰ কেকত
তেনেকোৱা হলে দিগদাৰ লাগে ন অলপ
উম এই মানে একদম সৰু সৰু বিলাক হেৰি কৰিব লাগে যে ডিটেইলিং এই ডিলিং বিলাক কৰোঁতে মানে কষ্ট হয় আৰু অকমান
এনে কিন্তু দেখিবলৈ ইমান মৰম লাগে
অ সৰু যে সেইটো কাৰণে
আৰু এতিয়া কিছুমানেতো মেংগ ফ্লেভাটো এনেকে এতিয়া মানে ডাইৰেক্ট ফ্ৰোটছে কাটি পেলাইও বনাই নহয়
অহ অ অ মই আইচক্ৰীম বনাওঁ নহয় এই গৰম দিন আহিলে আমৰ ত ভাল লাগে এ এইবাৰ এইবাৰ বনোৱাই হোৱা নাই এ এলাহে লাগে
অ আমৰ আইচক্ৰীমটো কিন্তু খাই ভাল লাগে
অ' ভাল লাগে আৰু ঘৰত বনোৱাতো বেছি ভাল লাগে মই বনাও অ' যোৱা বছৰো বনাইছিলো। তাৰ আগৰ বছৰটা আগৰ বছৰো বনাইছিলো এইবছৰহে এতিয়ালৈকে বনোৱা নাই বনাবলৈ মই
চিজন আহিছেহে আমৰ খাবলে হবই আৰু
উম পকা আম ওলাইছে আমাৰ বজাৰত
ওলাইছে বাৰু আহ কিন্তু অকমান টেঙা নিচিনা পাইছিলো মাজতে খাইছিলো এইকেই দিনতে আৰু
আমাৰাকৌ এই বৰমাহতৰ ঘৰত অ' আমাৰ এই বৰমাহতৰ ঘৰত আম লাগিছে সেইদিনাখন আম দিছিলে বহুত মিঠা একদম ধুনীয়া মিঠা আহিছে
অ' পোক নাই ল জ ন
নাই নাই নাই লগা।
আমাৰ এইফালে আকৌ আমাৰ আম গছবোৰ ভোক লাগি যায় কিয় বা আম ভালকে খাবই নাপাওঁ‌।
অ' সেই হয় বা পোকেই খাই থৈ দিয়ে।
অ' হ'ব আৰু ন তেন্তে আজিলৈ ৰাখো আকৌ কথা পাতিম কেতিয়াবা পিছত
অ' অ' ঠিক আছে হ'ব দিয়া।
ঠিক আছে দিয়া। ‌